হেল
হেল্ল' এনেই আছো তুমি?
মাই মই নাছো
অ', ভাত খালা নাই?
খালো
অ', কি চব্জি খালা
ঘৰত কঠাল গুটি
উম,
ডাই
উম আৰু
প তাৰপ আলু
অ', ন্টি কি কৈছে
এ আছে
অ', মা কি কৰিছে
মা শাক পাতি আছে
আহ পাপা আইতাহতে
পপা কামৰে গ তাৰ পাত দুই আছে
অ', কি লগালে তাত
হে
তাত, কি লগালে।
ইহা
অহ, তাৰপিছত আৰু গমৰ বন্ধত ক'ত যাবা।
ফুৰিবলৈ মই পেহি‌ হত'ৰ ঘৰত যায়।
আহ', কিমান দিন থকাকে।
জানো‌ গম পোৱা নই।
অ', এমাহ।
হ'ব পাৰে।
অ', ইমান দেৰি।
উম',
আহ', কি কৰিবা গৈ তাত।
মই তাত খেলিমগৈ, ভাইটি লগত।
উম', ভাইটি পুৰা খেলিছে কথা কৈছে ন, নাই।
কথা, কৈছে এটা-দুটা। আমাৰ ভাইটিলে যে হেৰি এটা আনি এ, ছোৱালী এজনী আনিলে সৰু ছোৱালী এজনী চোৱা।
ক'ৰ পৰা আনিলে।
নাযানো।
উম', নাচিব পাৰে
নাচিব নোৱাৰে।
কথা পাতে
কথা পাতে এনেই মোতকে ডাঙৰ হয়।
ছোৱালী ডাঙৰ?
উম', ও তাৰপিছত অ', পেহাই কি ফোন কৰিছিলে নাই?
পেহাই কালি ফোন মাৰিছিলে।
উম', ভিডিঅ' কল কৰিছিলে
ভিডিঅ' কল নাই কৰা।
অ', তাৰপিছত ককা লে ফোন কৰিছিল নে নাই?
ককা লে ফোন কৰিছিলো।
আহ তাৰ পৰা আৰু আম শেষ হ'ল নে নাই।
আম ককাৰ ঘৰৰ পৰা আনিছোঁ হে শেষে নহয়।
কেতিয়া গৈছিলা ককা ঘৰলে?
ককা ঘৰত পাপা গৈছিলে।
আহঁ
গেছ শেষ হ'ল যে
অ',
তাৰপা নো
উম',
তাৰ পা?
হম',
তাৰ পা?
পা হোমৱৰ্ক কৰিব দিছে নে স্কুলত
হো
হোমৱৰ্ কৰিব দিছে নাই আৰু এতিয়া স্কুলত?
নাইদিয়া।
অ'
উ', উ' তাৰপা
তৰপা কোৱা কিবা কিবি?
আহ বহুত গৰম ন'
উম' বহুত গৰম আমাৰ পাছফালে ঠাণ্ডা হৈ আছে
অ'
পুখুৰী ওচৰত যে বতাহ মাৰে ইয়াত।
অঁ'
উম'
তুমি আমাৰ ঘলৈ কেতিয়া আহিবা?
উম' চাই লও কেতিয়া যাও উম' তাৰপিছত
তাৰপিছত
তুমি আহিবা আকৌ
অ
উম' আৰু
যেই আছে নাই
আছে গছৰ তলত বহি আছেগৈ
আও দ দ
দ দ ও আছে দানা দিছে হাঁহক
তুমি কি কৰি আছা
এই মই এইিনি চফা কৰি আছো
আহ
উম
লি হা
তাৰপিছত আৰু
আহ উম তাপিছত তাৰপিছত কি আৰু তুমি কোৱা
তাৰপিছত আৰু স্কুলত কি হুম ওৱাক দিলে
স্কুলত ই্কুল আজি যোৱা নাই ম আৰ্ট স্কুলৰ গৈছো আৰ্ট স্কুলৰ হুমওৱাক দিলে আহ
অ কি কি কৰিব দিলে
উম প্ৰথমে আঁকি দিলে আঁকিলে হে ফুল আঁকিলো
তাৰ পিছত আইচক্ৰীিম
তাৰপা তাপা আকিলো মাছ তা পা
অ। শিকাই দিয়া নাই।
হা?
ঘৰ আঁকি নিব দিছে। অ।
তাৰপাৰা তুমি ভাত খালা নাই?
ভাত খালো।
অ কিহে খালা?
মই আজি কি বনাইছিলে দাইল, ভাতকৰেলা, আলু
আহ।
নো
তাৰপৰা
তাৰাপা গৰম বন্ধ কেতিয়া দিব?
আহ পাহৰি থাকিলো।
অহ।
তাত আৰু কিবা পেহাই পেহী কিবা কাপোৰত লগাইছে নেকি?
পাৰপল কালাৰ, ইয়া পিংক কালাৰ, ইয়া ব্লু কালাৰ হাফ পেণ্ট কেইটামান
কিবা বুলে
অ'।
ইমান গৰম ফেনমান চলাই দিওঁ নেকি অলপ।
আহ।
তাৰ পা ন কি ভ ভ কৰিছে?
উহম।
কি ভ ভ কৰিছে? আহ।
তাৰপিছত
উম আজি পাপাই কি‌ কিয় আনিব ডিউটি পাৰা? আইচক্ৰীম আনিব নাই?
অ' ফিচ আছে ন। অ', মই যাম দেই খাবলৈ।
অ'। তাৰপিছত আৰু কিতাপ কেইটা বজালৈ পঢ়া?
কিতাপ জানো টিউচন কোৱা ন তুমি।
কৰোঁ আজি দেওবাৰে যে নাহে।
অ', কোন কোন আহ?
ডিব্ৰজ দাদা আহে আৰু নাহে। আহিছিলে দুটা দুদিন তাৰপিছত অহা নাই। বুসন্দ্বীপ আৰু
অ', কিয়ান।
মই মৰম বুলি মতে।
আহ আকৌ কেতিয়া আহিব?
নাজানো কেতিয়া আহে নাহে চাগে এইকেইটা। ত দিব্ৰজ দাদা আহিব কালি আহিব ডিব্ৰজ দাদা কালি আহিব। অ'। তাৰপিছত আৰু মেকুৰী আছে ন তোমালোকৰ তাত লাগিব নেকি?
আমাৰ এটা আছে লৈ যাবা দে অলপ ডাঙৰ হলে।
মতা নে মাইকি? কেতিয়া আনিলা?
আমাৰ ঘৰতে পোৱালি ওলালে মাকাকে সজে। ন পোৱালি যে ভাত খাই যে লাহেকে সৰু অকণমান হৈ বহুত অনা নাই মাকে পোৱালি জগালে
এই তোমালোকৰ বহুত দিনতে থকা নেকি?
এ নতুনকে দিলে আকৌ আগোটো মৰি গ'ল ন তাৰপিছত আৰু
তোমালোকৰ সেইপিনে পানী হৈছে নাই
পানী নাই হোৱা আমাৰ ফালে পানী নহয়
মাৰ ফালে অকমান অকমান হৈছে আৰু বেছ
ভিতৰ সোমালে নেকি ভিতৰ সোমালে পানী ভিতৰত সোমালে নেকি, অহ চোন
পিছফালে গোটেই পানীয়ে হৈ আছে
অ' আমাৰ ভিতৰত নাই বাহিৰৰ ফিল্ডত আছে।
আমাৰো আছে বাহিৰত আগফালে পিছফালে
উম এনেকে পানী বৰষুণ দিলে হৈ যায় ন অ' বেছি টান কে দিলে হয় উম
তুমি কেতিয়া আহিবা আমাৰ ঘৰলে
কেতিয়া যাম চাই নহ যোৱাই নহয় সময়ে নাপ পোৱা নহয় আজিকালি
অ'
থাকে যে
আহ
উম উম হ'ব দিয়া একোনো আজি পিছত কথা পাতিম ৰাতিলে ফোন কৰিমদেই
কাতিডিলো বাই বাই কাতিয়ে দিলুং